অ' শুনিছো কি কৰি আছে?
এ কি কৰিব আৰু বাহিৰতে ইমান গৰম খোজ কঢ়ি ফুৰিছো আপুনি কি পৰিছে।
এ মইও খোজ কাঢ়িয়ে ফুৰিছো ভাত বনাই থৈ আহিছো। তৰকাৰী খিনিও বনাই থৈ আহিছো, তৰকাৰী খিনি বনাই মানুহজনক, চাব দি থৈ আহিছো, নিঠৈ অকমান বোলো মই তৰকাৰী খিনি আজি আলু দি আলু আৰু হেৰি মাংস বনাইছো। লোকেল, লোকেলতটো এ দালি বনাব মন যোৱা নাই। সেইকাৰণে আলু দুটা দি দিলো, অকমান জোল খেৰ খেহকে বনাইছো আৰু, এতিয়া চাব দি থৈ আহি বোলো মই অকণমান খোজকাঢ়ি আহো, আপুনি চাই থাকক, এয়া
আপোনালোকৰ সেই লোকেল মুৰ্গীৰ দাম বিলাক কেনেকুৱা হৈছে?
এতিয়া লোকেল লোকেল মুৰ্গী এতিয়া হেৰী পাঁচশ হৈ আছে।
পাঁচশ হৈ আছে ন, সেইদিনাখন আমাক মানে এয়া এজন মানুহে দি দি থৈ গ'লহি আৰু এই মাছ দিব আহে যে মানুহজনে তেওঁ দি থৈ গ'লহি আপোনাৰ এক কেজি তিনিশ গ্ৰাম এটা, চাৰিশ পাঁচ টকাহে লৈছে চাৰি এশ টকা ললে আৰু পাঁচ টকাটো নল'লে, কমতে পালো ন অকমান। দামটো, কাৰন অ' তেওঁ গাঁৱৰ পৰা আনিছে যে। অ' গাঁৱৰ পৰা আনিছে যে সেইটো কাৰণে নিজৰ ঘৰত কেইটা আনিছে আৰু।
সদায় দি থাকে যে সেইটো কাৰণে কমত দিছে আমি এতিয়া ধৰি লওক কেতিয়াবা এদিন বেপাৰীৰ পৰা কিনি আনো বেপাৰীৰ পৰা কিনি আনিলে বহুত দাম। আকৌ বেপাৰী পৰা কিনি আনিলে কি জানে পুডা হাড্ডিদাল হে থাকে, হেৰি লয়াম শুকাই যাইগৈ যে।
শুকাই যায়গৈ উম চাঙৰ ভিতৰত থাকে যে সেইটো কাৰণে। আৰু মানুহৰ ঘৰৰ পৰা আনিলেও অ -অ ভালেই হৈছে ন লোকেল মানুহৰ অ। ভাল।
বেপাৰী পৰা আনিলে নাথাকে।
মানে কি একেম্বত ধুনীয়া নহয় ওজনটোও ভাল হয় যে আৰু এ কেজি তিনিশ গাম মই ভাবিছিলো অলপ বুঢ়া হব নেকি কিন্তু বুঢ়া হোৱা নাই ধুনীয়া কোমল হৈ মাংসটো মানে খাবলৈ মই সে কচু দি পেলাই বনালো।
অ' সিহঁতে বহুত পোহে মানে। একদম গঁৰাল বনাই লৈ আহ আহাৰ পানী দিয়াকে
অ' সেইটয়ে ঘৰতে চাবচোন বাইদেউ পুখুৰী এটা যদি থাকে নহয় একদম আপুনি হাঁহ আৰু মুৰ্গী ধুনীয়াকে পুহিব পাৰে নহ হয় নে বাৰু সেইটো এটা ব্যয়সায় বহুত মানুহে কৰি আছে মানে
হয়, কৰি আছে আমাৰও মানে আছিলে এতিয়া ফিচাৰী। ফিচাৰী আমাৰও আছিলে এতিয়া বাট নাই যে বাৰিষা দিন।
অ' সেইটো কাৰণে দিগদাৰ হয় উম, সেইটোৱেই অসুবিধা আৰু। আপোনালোকে নহলে বাৰিষা দিনত পিছত মাছ মাৰে আপোনালোকে বাৰিষা দিনৰ পিছত মাছ মাৰে মানে নহলে ন মাছ চব পায়। বাৰিষাৰ পিছত মাছ নামাৰে যাম অ' এই মাছ মাৰিলে নহলে মই ওলাই আহিম ন
অ' হব।
বোলো ময়ো লৈ আহিম আপোনালোকৰ ঘৰৰ পৰা মাছ ন লোকেল মাছ নহয় জানো অ অ মই এই ডাঙৰ-ডাঙৰ কাৱৈ মাছ কেইটাও লাগিলে বৰ ভাল পা খাবলৈ গম পাইছে ন এইে ডাঙৰ-ডাঙৰ হয় নহয় একচটা একচটা ন এক্দম আপুনি ধুনীয়াকে কাঠ আলু ইমান ভাল লাগে খাই পেলে আপোনালোকে
হয় খাও কঠ এই সেই মাঘৰ বিহুত
অ' টামাম বেচ একদম আৰু মানে কি জানে মাঘৰ বিহুত মানে কাঠ আলু খোৱা সোৱাদটোৱে বহুত বেলেগ।
অ তেতিয়া মানে হেৰি পোৱত হয় বস্তুটো সেইটো কাৰণে খাব ভাল লাগে আৰু।
অ' সেইটোয়ে-সেইটোয়ে আমাৰ অ' যেতিয়া সোৱাদ মানে অ' যেতিয়া খাই আৰু মানে আমাৰ কি হয় জানে। আমাৰ মানে এইফালে মানে কি হয় মাঘৰ মাহত চব মানুহে মানে ভোজ দিয়ে নহয় গাঁৱৰ। মানুহ বিলাকে ত' ভোজ দিলে মানে আপোনাৰ মানে কি হয় দালি এখন দিয়ে ম মুগু দালি লগতে আপোনাৰ মানে মাটিমাহ ৰ দালি ৰ লগত মানে কাঠ আলু দিয়ে ঔটেঙা দি পেলনে নহ'লে বিলাহী দি পেলাই। তাৰপিছত আপোনাৰ লেবেৰা সৱজি এখন দিয়ে আপোনালোকেও দিয়ে ন। লেবেৰা স্বাজি দিয়ে তাৰ পিছত আকৌ চা চালাদ এটা থাকে আৰু চাটনি তটো যে আৰু লগতে চাটনি এটাও থাকে তিলৰ চাটনি। চাটনি হওক নাৰিকলৰ চাটনি হওক বা বাদামৰ চাটনি এনেকে দিয়ে খাব আৰু আপুনি সেইটো ভোজ মানে।
অ বহুত ভাল লাগে এতিয়া মানে যদি চবে লগ লাগিলে মানে অ ভাল মান মানুহখিন ল হেৰি।
অ' ভাল লাগে ভাল লাগে অ' আৰু মানে ভোজৰ ভাতটো যদি। আপুনি খাইছে আপোনাৰ মানে ৰাতিলৈ আপুনি ভাত খাব নোৱাৰে আৰু ইমান মানে পেটতটো ফুল-ফুল লাগি যায়।
অ' হয় কেইটামান খাওতে পেট ভৰি যায় আৰু পিছতো খাব।
পৰি যায় গৈ উম, পৰি যায় আমাৰ মানে ইয়া উম আমাৰ মানে এইবাৰ পাতিব নোৱাৰিলে কিন্তু মানে তাৰ পিছতে আমি মাচনী ভোজ দিছিলো মাছৰ দি পেলাই দিলো আৰু তাৰপিছতে সেই তেতিয়াও বহুত খিনি মানুহ মানে আমাৰ গাঁৱৰ গোটেই মানুহ খিনিয়ে আহি যায় যে একেলগে ভাল লাগে মানে চবকে। অ-অ-অ খেলৰ মানুহ খিনিকে দিব লাগে আপুনি মানে ম মাঘৰ বিহুৰ মানে পিছৰ অ' আমাৰ মাঘৰ মাঘৰ বিহুৰ পিছত আপোনাৰ প্ৰত্যেক ঘৰে-ঘৰে মানে দুদিনৰ মূৰে-মূৰে মানে ভোজ থাকে আৰু। আপুনি খাবলৈ যাওকহে আৰু।
বেছি বে আমাৰকো বেছি মাংস লগ লগত ধৰি লও হেৰি দিয়ে পিঠাগুডৰিটো বেছি দিয়ে।
অ, অ, পিঠাগুড়ি দি বনাই আৰু মাংস।
হয় পিঠাগুৰি দিম বনালে মানে কি মানুহ বেছি হলে মিলাব কৰিব ভাল সেইটো কাৰণে মানে পিঠা পিঠাগুৰি দিয়ে চবে দিয়ে। আৰু কাৰোবাৰ কেতিয়াবা থলে অকমান টকা পইচা থকা মানুহ হলে পিঠাগুৰি এখন থাকে তথাপি আলু দি বনাই এখন আৰু।
মাংস খিনি বনাই আৰু ন আমাৰ আকৌ তেনেকুৱা নহয়। আমাৰ মানে আপোনাৰ ভোজত যে। মাঘৰ ভোজত আমাৰ মানে নিৰামিষ।
অ, নিৰামিষ হয় নেকি আমাৰ আকৌ নিৰামিষ নহয় আমাৰ মাংস ভাতেই বনাই।
অ, কিছুমানে ধৰি লওক মাছ দিওঁ বুলি কলে দিব পাৰে। কিন্তু কি হয় মাঘৰ ভোজটো মানে আপোনাৰ মাছ মাংসত ভাল নালাগে। আপুনি মানে কাঠ আলু মাটি ম মতি দালিটো খালে বহুত ভাল লাগে মানে আপোনাৰ বহুত ভাল লাগে আৰু সেই নিৰামিষ
হয়।
বিাগ মানুহে মানে নিৰামিষটয়ে দিয়ে।
নিৰামিষটো হলেও মানে ভগাব কৰিব ভাল।
ভাল-ভাল, অ', অ', ভাল উম, আৰু আপুনি বোলো মাছতটো হ'লেও ভগাবলৈ ভাল পাই। কিন্তু মানে কি হয় জানে আমাৰ এতিয়া ভকতীয়া মানুহখিনিয়ে কি হয় মাংসটো নাখায়েই। প্ৰায় ভাগে মাংস নাখায়। তো চবেই খাচী মাংসতটো খাব নোৱাৰে। আৰু মানে ভকতীয়া মানুহে কেতিয়াও মুৰ্গী মাংস ব্ৰইলাৰ মাংস এইবিলাক বস্তু তেওঁলোকে ন চও নাখায়ও তেওঁলোকৰ সেইটো নিয়ম নহয় মানে তাৰপিছতে আৰু লগতে মানে কি হয় আপোনাৰ হাঁহৰটো গৰমত বহুত বেয়া হয়। তটো মানে ধৰি লোৱা আৰু ধৰি লোৱা প্ৰেছাৰ থকা বা বিষ থকা মানুহে হাঁহ নাখায়।
খ কাৰণেও বেয়া।
অ, বেয়া উম, সেইটোয়ে সেইটোয়ে ত' সেই বস্তুটো নাখায়। মাছ হ'লে খাই, তথাপিও মানে সেই বস্তু মানে নিৰামিষেই থাকে মানে প্ৰায় ভাগে মানে নিৰামিষেই কে দিয়ে মানে তথাপিও মানে নিৰামিষ হ'লেও মানে পণীৰতো থাকে আৰু পনিৰ বনাই দিয়ে কাবিলি বুটৰ লগত চবজি এখন সেই পনিৰটো মানে চবেই খাই। নিৰামিষো পৰি যায় চবে খাইও। মানে সেইটো কাৰণে একো এটা অসুবিধা নহয় আৰু উম। মানে ধৰি লওঁক আপুনি মানে পণীৰটো কেনেকে পণীৰটো আনিলে। আনি পিচ পিচ কে কাটিলে, কাটি পেল পণীৰটো ভাজি পেলাই এক্সট্ৰা কৰি থয় থৈয় দিলে। তাৰ পিছত ধুনীয়াকে কেৰাহীতে অ' তেলত ভাজি লয় আৰু তেওঁলোকে উম, ভাজি লয়, তেতিয়া ভাঙি নাযায় যে থৈয় দিয়ে। তাৰপিছত কাবিলি বুট হওঁক, আলু অ' আলু কাবিলী বুট সিজাই লৈয় সিজাই থৈ দিয়ে প্ৰেছাৰ কুকাৰাত সিজাই লৈ মছলা ধৰি লোৱা একদম নৰ্মেল মছলা দিয়ে ধৰি লওঁক। জলকীয়া, আদা পেষ্ট অকণ নহৰু পেষ্ট অকণ তাৰ পিছত পিয়াজ অলপ দি পেলাই। আমি নৰ্মেল যেনেকে বনাও মটৰ হেৰিটো কাবিলি বুটৰ আলু খিনিয়ে ভাজি। উম, তেনেকে দিয়ে আৰু চিম্পুল কে দিয়ে।
আগে ধৰিল পনীৰ খিনি ভাজি। পনীৰ খিনি ভাজি লয়, তাৰপিছত এইখিনি ভাজি লয়, তেতিয়া পনিৰ খিনি বাকি দিয়ে আহ
এতিয়াও পানী দি দিয়ে আৰু তেতিয়া গোট কে বনাই ইমান মানে জুলীয়া নক
অ' জুলীয়া কৰিলে ভালোঁ নালাগিব না। মই মানে পনীৰটো পনীৰটো মানে কি জানে? পনীৰটো মই ভাল পাওঁ খাই, এইয়া যে গৰু যে হেৰি প্ৰথম। জগিলে যে হে ফেহু খিনি খিয়াই অ' চহুখিনিয় সেইখিনি নিচিনা লাগে মই বৰ ভাল পাওঁ খাওঁ সেইখিনি।
অ' ভাল লাগে মই ঘেঁহুটো খাই কিনে ভাল পাওঁ কিন্ত আপুনি চাবচোন আগতে সেহুতোও প্ৰায়ভাগ পোৱা যায় কিন্তু আজিকালি আপোনাৰ খাব মন গ'লেও
এইটো বহুত দিন হ'ল পোৱাই নাই।
ময়োউ বহুত দিন হ'ল পোৱা নাই।
সেয়ে মাজে মাজে কাৰণে পনিৰটোকে আনি খাওঁ।
অ' আৰু চাবচোন আগতে মানে প্ৰায়ভাগ মানুহৰ ঘৰতে গৰু আছে। ছিলে যে হয় তেতিয়া মানে কাৰোবাৰ নহয় কাৰোবাৰ গাঁৱত এঘৰ জগিলে চবক গোটেই গাওঁখনকে ভগাই দিয়ে। কিন্তু, আজিকালি মানে গৰু বিলাক চবৰে কমি গ'ল হয় সেইটো কাৰণে মানে ফেহুতটো আপুনি ইমান নাপ পাই আৰু আজিকালি মানে কি হয়, ফেহুতো ইমান নোলায়ো বো শিয়ালে ইমান নোলায়ে। সেইটো কাৰণে সেইটো আপোনাৰ মানে পেহুতটো খুব কম মানে এতিয়া হে ব্যৱহাৰতটো হৈছে আৰু।
কষ্ট কৰিব টান পোৱা হ'ল, এতিয়া আগৰ মানুহে বহুত কষ্ট কৰিছিলে ঘৰতে চবে কৰি খাই হয় দুজনী তিনিজনী জগে। হয় দুজনী তিনিজনী একেলগে য কে, আকৌ ছাগলীও ছাগলীও ফেহু
সেইটোৱে - সেইটোৱে - সেইটোৱে। অ' পাইছে মই সেইটো খাই পোৱা নাই নাই নাই সেইটো খাই পোৱা নাই কিন্তু মই গৰুৱে
অ, ছাগলী গাখীৰটো খালে মানে কি হেৰি জোৰণিৰ নিচিনা কাম কৰে প সিহঁতে চব বস্তু খায় ন। আমাৰ গাঁও জাগাত আৰ আগৰ - আগৰ আমাৰ আইতা কয় ছাগলী গাখীৰ খাব দিয়ে ছাগলী গাখীৰ সি খালে মানে দোৰণি কাম কৰে।
অ', অ', কিন্তু ছাগলী গাখীৰতো অ, খুব কম খ ন ছাগলী গাখীৰটো মানে খুব কম খিৰাই বহুত কম মানুহে খিৰাই প্ৰায়ভাগ মানুহে মানে ছাগলী গাখীৰটো ইমান নিশিৰায় হয় নে নহয়? নিশিয়াই মানে মই আমাৰ এইফালে ইমান হেৰুৱা দেখা নাই মানে আৰু ছাগলীৰ গাখীৰটো। সেইটো কাৰণে ইমান নাখায়ো কেতিয়াবা কেতিয়াবাহে খাই। অ', অ', খিয়াই নেকি ন?
ই ছাগলী গাখীৰ অকনমান হলে গাখীৰ চাহ খিনি ইমান
ধুনীয়া হয় নেকি? অ', অ', আমাৰ এনে গৰু গাখীৰতটো খিৰাই বা গৰু গাখীৰ গা সীৰটো খায় যে চবে কিন্তু ছাগলী গাখীৰতটোহে ইমান নি
ছাগলী গাখীৰটো মানে অকমান চাহ বনালে অকমান গোন্ধ এটা আহে। হলে বেছি পগাব লাগে আৰু তেতিয়া মানে গপটো নাইকিয়া হৈ। হ'ব দিয়ক নহলে এতিয়া পিছত কথা পাতিম, অ' অ'।